হেল্ল'
অ, শুনিছানে?
অ, অ। শুনিছোঁ, তুমি শুনিছা?
অ, শুনি আছো। কি কৰি আছা?
কি কৰি আছিলা? মই তোমাৰ আছো এই মানে, কাম এটা কৰি আছিলো। লিখা, পঢ়া মানে।
অ, অ। হয় নেকি?
চা-চাহ অকমান খাই ৰাতিপুৱা, হেল্ল'? বাকী খবৰ ভালে নহয় মোৰ ভাগৰ ভালে ভালে আছো আৰু বাকী খে তি-পথাৰ তোমালোকৰ আছে নে নাই খেতিপথাৰ
খেতি-পথাৰ আমাৰ না তোমালোকৰ আছে নেকি
আমাৰ আছে কিন্তু এই আৰম্ভ কৰা নাই তোমাৰ মানে দ মাটি যে কে হেৰি কৰি থোৱা আছে বাৰু তোমাৰ কঠীয়া সিঁচি থোৱা আছে কিন্তু আৰম্ভ কৰা নাই মা-হতেহে লাগে আৰু আমাৰ মো ইমান সময় নহয় লাগিবলে
অ তাকেহে বাকী খোৱা বোৱা কৰিলা নহয়
আ খোৱা বোৱা তোমাৰ নাই কৰা এই চাহে খালোঁ বাকী ভাত পানী বনাইহে আছে তুমি ক তুমি কৰিলা নেকি
মই মইয়ো কৰা নাই আমাৰ বনাইহে আছে হ'ব খাব
অঁ অঁ তাকেহে তাকেহে আমাৰ মায়ে দিবগে আমাৰ পইছা আমাৰ হাততে থাকিব হিহঁতৰ পইছাগিটা দিয়াহি নাই আজিলৈ ৰশ্মি
প্ৰতি বছৰে তোমাৰ ইণ্টাৰনেচনেল ট্ৰিপ বিলাকত গৈ থাকা এ তোমাৰ ইয়াৰ আগতে তোমাৰ ধৰা চাইনা আমেৰিকা সেইবিলাকলৈ গৈ তা তুমি আৰু আৰু এইবাৰ বোলে অ এইবাৰ বোলে তুমি জাপান গৈছিলা
অ তোমাৰ এই ৰিচেন্টলি আজি টু মন্থ হৈছে জাপানত গ'লো তোমাৰ আম পাই তাতে আ থাপ তোমাৰ সিমান হ'ব টুৱেন্টি ফাইভ ডেজ মান আছো তাতে তাৰপিছতে তাতে গৈ ট্ৰিপত গলো
অ অ তাকে গৈ থাকিব লাগে আৰু বাৰু এইবিলাক
হয় হয় আচলতে এ উম উম কোৱা
অ বাকী তোমাৰ কেনেকুৱা অভিজ্ঞতা কেনেকুৱা আমাৰ কি কি ডেভেলপমেন্ট দেখিলা তাত বা আমাৰ ভাৰতত কি ডিফাৰেঞ্চ দেখিলা কেনেকুৱা অভিজ্ঞতা
হয় হয় হয় হয় হয় এ এতিয়া চোৱা দেই মই এই ডেভেলপমেণ্ট ডিফেন্সলৈ যোৱাৰ কথা অকণমান এই ট্ৰেভেলিঙৰ প্ৰসংগত মান কৈ লও এতিয়া মই তোমাৰ ডাইৰেক্টলি মই ইণ্টাৰনেশ্যনেল ট্ৰিপত ডাইৰেক্টলি যোৱা নাই মানে মই তোমাৰ আৰম্ভ কৰিছো একেবাৰে আমাৰ ঘৰৰ ওচৰত থকা সেই ঠাইসমূহলে মানে তোমাৰ পৰ্যটন ঠাই সমূহৰ পৰা আৰম্ভ কৰিছো আজি তোমাৰ প্রত্যেক বছৰে মই ইন্টাৰনেচনেল ট্ৰিপত যাওঁ আৰু এই ট্ৰিপ বিলাকে মোক যথেষ্ ত তুমি অভিজ্ঞতাৰ কথা যোনটো সুধিচা মই অ অ অৱশ্যে চেয়াৰ কৰিম বা এই কথা খিনিয়ে যথেষ্টখিনি মোক অভিজ্ঞতা দিছে তাৰ মানে মই মোৰ আ সম্পৰ্কীয় বা বা মোৰ মোৰ চিনাকি সেই লোকসকলকো সেই কথাখিনিতো শ্বেয়াৰ কৰিম ন কাৰণ তেওঁলোকে গম পাব লাগক কথাখিনি হয় গতিকে ভ্ৰমণৰ কথাটো কৈছো তোমালোকেও কৰিবা ভ্ৰমণ আৰম্ভ কৰিবা কাৰণ অ বছৰ সেই সময়ছো এটা সময় বান্ধি লবা যোনটো সময়ত আহ নিজৰ সেই পইচাখিনি বা টকা কেইটামান যোগাৰ কৰি মেলি ভ্ৰমণ কৰিব লাগে আচলতে মানুহৰ মনৰ মনৰ ভাল মানে ভাল লগা ক্ষেত্ৰতে হওক অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত এতিয়া বাৰু অ মোৰ প্ৰসংগতোলে আহিছো মই তোমাৰ আহ ৰিচেন্টলি এতিয়া টু মানচৰ আগত গৈ আহিছোঁ তোমাৰ জাপেনলৈ
হয়, হয়।
জাপানৰ কি, কি ক'বা তুমি মই ইয়াৰ আগতেও যদিও ইউ এছ তোমাৰ চাইনা গৈ আহিছোঁ। তাতকেও বহুত এতিয়া যথেষ্ট এডভানস হৈ গ'ল জাপান মানে কাৰণ এতিয়া জাপানৰ প্ৰথম কথা জাপান ইমান এখন ডাঙৰ দেশো নহয় গ'ম পাইছা নাই আৰু তাৰ তাৰ মানে আয়তনটো বা এৰিয়াটো খুব কম জেগাটোৰ। কিন্তু ইমান এখন অ', ভাৰততকৈও সৰু এখন ইমান এখন দেশত ইমান অত্যাধুনিক প্ৰযুক্তিবিদ্যা ইমান এটা ধুনীয়া চিষ্টেম ইমান মানে এডভান্স টেকনলজি হৈ গৈছে নহয় আচলতে আহ শীত ত উ মানে দেখি আচলতে সঁচাই মনোমোগ্ধটো আচলতে তাৰ পৰা অনুপ্ৰাণিত হ'ব লাগে। হয় নে নহয় এতিয়া এতিয়া চাবা এতিয়া তাতে মই তোমাৰ কিচটো কি হ'ল মই তাত এ এয়াৰপৰ্টৰ পৰা এয়াৰপৰ্টৰ পৰা আহি মই তোমাৰ নিজৰ হোটেলৰ ডেষ্টিনেশ্যন য'ত আছিলে তাতে যা যাওঁতে আহ তোমাৰ উবেৰ হেৰি কৰিছোঁ মানে গাড়ীত যাবলৈ
অ', অ'।
তাৰ পিছতে তোমাৰ গাড়ী আহিছে একদম পুৰা তাত টাইম টু টাইম আহিছে আৰু তাত কোনো ড্ৰাই মই মানে তোমাৰ আচৰিত খাই গ'লো কাৰণ মই ইয় আগতে আম আমেৰিকা যাওঁতে তেতিয়া মানে সেইটো হৈছিলে মানে এডভান্স টেকন'লজিত আহিছিলে কিন্তু ইমানো একেবাৰে এডভান্স নাছিলে কিন্তু মই সেইদিনা এইবাৰ যাওঁতে কি হৈ গ'ল গাড়ী আহিছে তোমাৰ পিক আপ কৰিবৰ কাৰণে কিন্তু তাতে কোনো ড্ৰাইভাৰ নাই গম পাইছে নাই। গাড়ীখনত চব মানে অ', অ'। অট'মেটিক তাতে এ আই চিষ্টেম আছে। তাতে লোকেশচন চকেচন দিব লাগে তাতে কিমান বিল হয় তাতে দিয়ে আৰু ইফে কোনো বহিব নাই মানে গোট গোটেইখিনি অ'মেটিক অ', মানে। তাতে মোক গৈ নিৰ্দিষ্ট টাইমৰ ভিতৰত হোটেলত ড্ৰপ কৰিছে। দৰকাৰাৰ পিছ আকৌ হোটেলত তোমাৰ কি হল এটা ডাঙৰ কাণ্ড মানে। মই ইয়াৰ কাৰব পৰা চাইনাত যাওঁতে পাইছোঁ বাৰু হোটেলত। তেনেকুৱা ৰ'বত কিন্তু এইবাৰ মানে এনেকুৱা ধৰণৰ তাত তেনেকুৱা ৰ'বত আহিছে ৰোবত বিলাকে তোমাৰ আহ সঠিক সময়ত খাদ্যয় আনি দিছে তোমাৰ আৰু সিহঁত তাত মানে হেৰি অনুসৰি তেওঁলোকৰ তাত ট্ৰেলেট, কথা পাতে মানে তাতে মোক সুধিছে আপুনি কোনটো কোনটো লেংগুৱেজৰ কমফৰ্টেবল। ৰূপ মানে ৰূপতে তাৰপিছতে মই কৈছো অ হিন্দী এভলেবল আছে। নে কৈ ধুনীয়াকে হিন্দী আছে আমাৰ এই পৰ্যটকসকলৰ কাৰণে হিন্দী বা আমাৰ যিসকল অতিথি আছে অতিথিসকলৰ কাৰণ লেংগুৱেজ ধুনীয়াকে কৈ থাকে। চ' মোৰ মানে তাত একো প্ৰব্লেম হোৱা নাই গম পাইছা নে? হোটেলতে হওঁক বাাহিৰৰ ক্ষেত্ৰত তাতে মানে ধুনীয়া। এনেকুৱা ধৰণৰ এডভান্স ইয়ত আহি গৈছে গকে এ মোৰ আহ যথেষ্ট খিনি ভাল লাগিলে, কাৰণ নতুন, নতুন অভিজ্ঞতা নতুন আহ নতুন উন্নয়নৰ লগত নতুন খিনি অভিজ্ঞতা হৈছে তোমালোক সেইখিনি কথা কৈছো তুমিতো দেখিছা চাগে মোবাইলত সেই ভিডিঅ' বিলাক হয় নহয় বাৰু সেই
দেখিছোঁ দেখিছোঁ অ'।
অ', তাকে কথাখিনি আচলতে সেইখিনিয়ে আচলতে আকৌ তুমি যে আমাৰ ভাৰতৰ লগত তাৰ কম্পৰিজনটো যদি চাবলৈ যোৱা কম্পজনটো যদি চাব যোৱা। অহ ভাৰতবৰ্ষতনো তাৰ তুলনাত আহ যথেষ্ট খিনি আমি বহু বছৰ পিছুৱাই আছোঁ। ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওঁক বা টেকনলজিৰ ক্ষেত্ৰত যথেষ্টখিনি মানে পিছুৱাই আছোঁ আচলতে। এ এ সেই ক্ষেত্ৰত মই ভাবো অহ যে প্ৰথম কথা আমাৰ ইয়াতে আহ সেই সেইবোৰৰ উপৰিও এটা কথা মোৰ খুব ভাল লাগিলে যে তাৰ মানুহৰ আচলতে যোনটো মেণ্টেলিটি বা মানুহৰ যোনটো মানুহ সেই কথা অসমীয়াত কবলৈ গলে সেই মানসিকতা যথেষ্ট ভাল মানে তুমি এতিয়া এই দেখিছা নাই জানো যে তাত মানুহ বিলাকৰ আহ ইমান ব্যস্ত যদিও আমাৰ নিচিনা মানুহৰ নিচিনা তাত বচ ঠাইসমূহ লে তেৰা নকৰে পৰিৱেশৰ ওপৰত যথেষ্ট ধ্যান ৰাখে লেতেৰা নকৰে সকলোৱ সকলোৱে নীতি নিয়ম মানি চলে সকলোৰে কাৰণে ৰোলখিনি সমান ইমান পৰিষ্কাৰ পৰিচ্ছন্নকে ৰাখে প্ৰাকৃতিক পৰিৱেশসমূহক তোমাৰ আহ সুৰক্ষা দি ৰাখিছে জীৱ জন্তু বিলাক এটা জাপানৰ তোমাৰ এতিয়া কি হ'ল মই এটা এৰিয়াত গৈছিলো জাপানৰ সেই তাতে মানে গোটেই ষ্ট্ৰীটত তে তোমাৰ হৰিণ বিলাক যে ত অপেন ষ্ট্ৰীটত হৰিণ বিলাক ঘূৰি থাকে ছাইডতে তোমাৰ ঘাঁহ খাই থাকে কোনো মানুহে তাক একো একো নকয় গম পাইছা নাই এতিয়া তাৰ বিপৰীত এতিয়া আমাৰ ইয়াত চোৱাচোন আজি আমাৰ আমাৰ ইয়াত ইউনেস্ক স্বীকৃতিপ্ৰাপ্ত আমাৰ গড় সংৰক্ষণতে ভালকে হোৱা নাই গতিকে আহ তুমি এতিয়া মই তোমাক এইখিনি কৈছো যে তাৰ মানুহৰ মানসিকতা কথা এ তুমি আমাৰ ভাৰতীয় মানুহৰ মানসিকতা আৰু তাৰ মানসিকতাৰ মাজত মোক অলপ কম্পৰিজন কোৱা মই অলৰেদি কৈছে যে তাৰ মানুহখিনি কেনেকোৱা চিনচিয়াৰ ডিচিপ্লিন তাৰ বি তাৰ হেৰিৰ সপত আমাৰ মানুহ খিনি কোৱাচোন যে ডেভলপমেণ্টো আমাৰ তাৰ তুলনাত আমাৰ ইয়াত কেলে হোৱা নাই অলৰেডি মই ইমানখিনি কথা কৈছোৱে তোমাৰ ধাৰণাৰে কেলে হোৱা নাই ইমান খিনি জনাৰ পিছত
অ অ তুমি অ তুমি যিখিনি কথা কলা আচলতে শুনি পেলাই বহুত ভাল লাগিলে। মানে যি এটা এ এডভান্স টেকনলজিত মানে এটা ফিউচাৰ ষ্টিক এটা ফিউচাৰ লাইফত যেনেকে চলি আছে জাপান সঁচাকে মানে এইবিলাক শুনি আচলতে ভাল লাগে আৰু আহ যাবলৈ মন যায় অ আৰু মই এনেকে যোৱা নাই সেয়েহে ইমান ভালদৰে নাজানিম চাগে কিন্তু তুমি যি কম্পিটিশনৰ কথা কলা তাত যেনেদৰে হৰিণ তোমাৰ এ ঘূৰি ফুৰে ৰাস্তাত এ কিন্তু আমাৰ অহ আমাৰ যি ভাৰতত আছে ভাৰ ভাৰতৰ কথা নকওৱেই আমাৰ যি অসমত এতিয়া আমাৰ গড় সংৰক্ষণটোৱে ভালদৰে হোৱা নাই এইটো তুমি এটা ভাল কথা কৈছা আমাৰ কিমান চোৰাং চিকাৰীয়ে সেই গড়ৰ খৰ্গ কাটি পেলায় সেইবোৰ বেচি পেলাই তেওঁলোকে অধিক
উম
প্ৰলোভনত পৰি তেওঁলোকে সেই জীৱ জন্তুৰ মানে বেপাৰ কৰে কি আচলতে সেইবোৰৰ প্ৰতি আমাৰ চৰকাৰখন কঠিন হব লাগে আমাৰ চৰকাৰখন মানে এই এই এই ক্ষেত্ৰত আচলতে আমাৰ চৰকাৰৰ গাতে এ যি ভুলটো আছে সেই আ ভুলটোক মানে দিব লাগিব এতিয়া আমাৰ আপোনাৰ যি চৰকাৰৰ পদ্ধতি আছে এই চৰকাৰৰ পদ্ধতিটো মানে বহুত এটা উন্নত আৰু আমাৰ আৰু আমাৰ প্ৰায়বিলাক এ ল'ৰা ছোৱালী হওক মানুহ বিলাকে কয় যে জাপানখন দুহেজাৰ ত্ৰিশত চলি আছে বুলি এতিয়া সেইটো সেইটো যদি আমি ভালকে গৱেষণা কৰি চাও সেইটো মানে এটা তেনে কিন্তু সঠিক কথা কৈছে বুলিয়ে মই ভাবো এতিয়া আমাৰ ভাৰত ভাৰতৰ তুলনাত যিখিনি তাত এডভান্স টেকনলজি ৰবট বা তুমি যি এ আই কথা ক'লা সেইখিনি মানে সেইখিনি মানে মানে তোমাৰ ভাষাৰে বুজাব নোৱি ইমান এডভানঞ্চ। মানে উমঁ আকৌআহ আমি এয়া বিদেশ ভ্ৰমণৰ মানে আটাইতকৈ এ উমঁ। কি আলে কি হয়। আমি বিদেশ ভ্ৰমণ কৰিবলৈ যাওঁতে মানে কিছুমান কথা গু মানে গুৰুত্ব দিয়াতো এতিয়া সেই এ সেই যেতিয়া দেশৰ সংস্কৃতি বা নিয়ম সমূহ। আমি তাত ভাল দেখো সেই সচাল সান কৰিব লাগে আৰু লগতে পৰিৱেশ পৰিষ্কাৰ ৰখাৰ ক্ষেত্ৰতো আমি এটা। এ দায়িত্বশীলতা মানে আমি এ এ লব লাগে। এতিয়া জাপান লৈ কিনে অহ মই নিজে নিজ চুকুৰে দেখা নাই কিন্তু চচিয়েল মিডিয়া হওঁক বা মোবাইল ফোনত যিমান খিনি দেখিছোঁ। মানে বহুত এ চাফ মানে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু - এ সেই ক্ষেত্ৰত মানে বহুত আগবঢ়া আচলতে।
আগবঢ়া আগবঢ়া আচলতে হয় নিশ্চিত ৰূপে।
অঁ সেইবিলাক দিশত এ হেইবিলাকলৈ চাই পেলাই আমি যেতিয়া - বাহিৰ দেশ এখনলৈ - কেৱল জাপান বুলিয়ে কোৱা নাই বাহিৰৰ যেতিয়া যিকোনো দেশ এখনলৈ আমি ফুৰিবলৈ যাম। তেতিয়া সেই দেশখনৰ আমি সংস্কৃতি কেনেকুৱা বা আমি এ সেই দেশ - দেশখনৰ যি মানসিকতা পৰিষ্কাৰ পৰিছন্নতা সেইসমূহ আচল - আচলতে আমি ভাল দৰে বজাই ৰাখিব লাগে আৰু আমাৰ দেশ - অঁ সেইবোৰ এ তাত গৈ পেলাই শিকি বুজি - আমাৰ দেশখনক কেনেদৰে এ আৰু উন্নতিৰ পথ লৈ যাব পাৰে সেই - সমূহৰ মানে চিন্তাধাৰা চিন্তা কৰিব লাগে আচলতে।
হয়ঁ হয়ঁ। আচলতে আহ প্ৰকৃততে কথাখিনি যোনটো কথা আচলতে বাস্তৱসন্মত গোটেই কথাখিনি তুমি কৈছা। মই যিমানখিনিথা তোমাক ক'ব কাৰণে ক'লৈ লৈছোঁ মোৰ বোধেৰেইেই গোটেই কথাখিনি পাইছোঁ। কাৰণ কিয় তুমি সেই কথাটো ক'লা যে মই আমাৰ ইয়াত উন্নয়ন নোহোৱাৰ মূল কাৰণটো মই তোমাক। অলৰেদি সুধিছো হয় নে নহয় তুমি। তাৰ দৃষ্টিভংগী তুমি যিমান খিনি কৈছা সেইটো আচলতে মূল কথাটো। প্ৰথম কথা চিষ্টেমৰো আমাৰ অ, অ, অ, প্ৰথম কথা আমাৰ চিষ্টেমৰো যথেষ্টখিনি দুখ আছে। ছিষ্টেমৰ যথেষ্টখিনি খেলি মেলি আছে আৰু দ্বিতীয় কথা আমি আচলতে এ - নতুন এটা বিষয় বা নতুন এটা সংস্কৃতিৰ লগত আমি কি কৰিব নিবিচাৰো আচলতে আমি। সেই বস্তুবিলাকৰ আগ আমাৰ আঁকোৱালি লব নিবিচাৰো বা শিকিব নিবিচাৰো হয় নে নহয় বাও? এতিয়া সেই ক্ষেত্ৰতে তোমাৰ আ কি হৈছে উমঁ। তুমি অলৰেডি কৈছা আমাৰ ভাৰতবৰ্ষ। মানুহৰ মানসিকতা খিনি কথা কৈছা মানসিকতা উন্নয়ন হলেহে আচ - মানসিকতা উন্নয়ন হ'লেহে আচলতে উন্নয়ন সম্ভৱ হ'ব। যেতিলৈকে মানুহৰ মানসিকতা উন্নয়ন হয় এটা - মানে অ বিকাৰগ্ৰস্ত মানসিকতা লৈ কেতিয়াও বাহিৰত বাইজ্যিক উন্নয়ন - এটো আমি কল্পনা কৰিব নোৱাৰো।
নোৱাৰো, নোৱাৰো।
অঁ গতিকে আমি আজি সামাজিক মাধ্যমত গোটেই বস্তু বোৰ দেখি আছো বা সামাজিক মাধ্যমত ইমান সেইটো দেখি - কি আছো তাত অন্য দেশখো - তাই একমাত্ৰ কথাখিনিয়ে হৈ গ'ল যে মানুহৰ চব ৰেচপনচিবিলিটি হওঁক চিনচেৰি ই হক যা সকলোবোৰ নিয়ম বেষ্টা চিষ্টেমখিনি কথা কৈছো। গতিকে আশা কৰিছো যে গোটেই কথাখিনি বা আ মানুহৰ এইকাৰণে ভ্ৰমণটো প্ৰয়োজনীয়। সকলো মানুহৰ মাজত সেই বিপ্লৱটো আহক। উন্নয়নৰ মানসিকতা আহক মানুহৰ গম পাইছা নে?
হয়, হয়, হয়।
গতিকে অ' আজি তোমাৰ কেনেকুৱা লাগিলে কথাখিনি জানি আজি মোক যিমান আৰু তোমাৰ মন গৈছে নে যে আ মোৰ তুমিও যাবা এনেকুৱা এখন ঠাই ভ্ৰমণ কৰিবা তোমাৰো মন আছে?
হয়, হয় নিশ্চয় আচলতে তুমি যিখিনি কথা ক'লা সেইখিনিয়ে মানে মোৰ আজি বহুত বেছি ভাল লাগিছে কবলৈ গ'লে। আৰু মোৰো যাবলৈ মন যায় কিন্তু যি আ এ সময়ে মানে সময়ে গম পোৱা নাযায় এ আচলতে মই এনেকে যাবলৈ সুবিধা হোৱা নাই, কিন্তু নিশ্চয় যাম ভৱিষ্যতলৈ আশা আছে।
হয়, তোমালোক সুবেই হয় হয় কোৱা।
আৰু এ মই এটা মানে প্ৰাৰ্থনা কৰিম যে যি জাপানখন জাপ পানৰ নিচিনাকে আমাৰ ভাৰতবৰ্ষখনৰ এদিন এ উন্নত হ'ব গৈ। এতিয়া
হয়, হয়, হয়, হয় গতিক গতিক এতিয়া তোমালোকৰও শুভেচ্ছা থাকিলে এনেধৰণে আগবাঢি যোৱা আ এনেকুৱা ধৰণৰ ভ্ৰমণসমূহত আহ